হেল্ল' কি কি কৰি আছা
ন কম্পানী গ আছে
হয় নেকি কি খাই আহিলা
ভাত খাইিলো আ।
পৰি কি বনালা।
টমাটৰ চবচজি বনাইছ।
আৰু
আৰু নাই একো।
অ মইও সেয়া ভাত। ত বনাই আছে। ছিল হ হ'ল বও ভাল। বনোৱা খোৱাহে নাই এনেই এতিয়া বাতৰ পনে অকমান ওলাই আহিছো তৰকাৰী দালি বনালো আকৌ পটল আলু ভাজিলো। তাৰপিছত। অ এইম। মাংস অলপমান আছিল সেইখিনি বনালো আহ আজিৰ দিনতটো। খাম। কৰি থাকোতে বেমাৰি ভাগিন এটা আহিছিল তাৰপিছত আমাৰ মানে এতিয়া ইয়াত বহুত। দিগদাৰ আছে দেশৰ কাৰণে। এতিয়া বা গেফ। গেছৰ এতিয়া এনেই এনেকে এনেকে কিনিব গলে বহুত দাম তিনি হাজাৰ চাৰে তিনি হাজাৰ পঁচিশশ দুহোজাৰ যোনে জা ইমান ঠেলিব পাৰে আৰু আৰু যদি গেছ বুক কৰি। তেতিয়াহ'লে। উ হেৰি নশ। আশি টকা লয় সেয়া। অ যদি গেছৰ অফিচত যাম যাম বুলি ভাবি। ন এ তাৰপিছত। তাৰ পিছত আৰু আজি বোলে গেছ চিলিণ্ডাৰ নিদিয়ে সেইটো কাৰণে সেইটো কাৰণে নগলো। তাৰপিছত ভাগিন। এতিয়া আহিছিল হয় নেকি বুকখন বুকখন কৰি লবা তেতিয়া মানে বুকখন কৰি ললে ভাল আৰু তেতিয়া। পইচাটোও কম। বুকখন কৰি ললে পইচাটো কম হয় এনে অ বেলেগ এনে। বাহিৰা কে কিনিব গ'লে। বহুত দাম সেইটো। পোৱা নাই এতিয়া আমাৰ আজি ভাগি ন। আহিছিল ভাগিন। হাততে আমাৰ মা হঁতক দি পঠালো চিলিণ্ডাৰটো তাৰপিছত বোলো দেৰিকে যাম আৰু টমটম এখন ঠিক কৰিছিলো গাড়ী তাৰ পিছত অফিচত ফোন মাৰিলো আৰু ফোন মাৰোতে কৈছে আজি নাই কালিও ফোন মাৰিছো নাই আজিও ফোন মাৰিছো সদায় কৈ অহা কালি খবৰ লব অহাকালি খবৰ লব ইমান দিগদাৰ হৈছে এতিয়া গেছ নহলেও নহয় এতিয়া গাঁও জেগা বুলিহে আমি ধৰি লওক খৰি চৰি কৰি আছো অ এনেই নহলে আৰু বেলেগ টাউনৰ জেগা হলে আৰু কথাৰ সবনাশে আছিল আৰু এ মাহতো বজাৰ বজাৰ আমিয়ে কৰি দিওঁ সেই বজাৰ খিনিও দি খেদালো বজাৰ পৰা যি আম আনি পটল আনিছে তাৰপিছত লেচাৰী মাহ আনিছে তাৰপিছত আকৌ মৰামাহ ত আকৌ বজাৰ আমিয়ে দিওঁ নহয়় বুঢ়া বুঢ়া হৈছে এতিয়া ইনকাম নাই মা দেউতাই দুয়োটাই ডায়েবেটিছ বেমাৰ আছে একো কৰিব নোৱাৰে সেইটো কাৰণে এ আমিয়ে দি পঠাওঁ কিন্তু আহিছিল চ কিন্তু হাততে দি খেদালো তাৰ পিছত সি আকৌ দুপৰীয়া আহিল আকৌ ভাত চাটনি বনালো থাকোতে সময় গ'ল সি আকৌ ভাত নাখায় আকৌ মেগী বনালে ছোৱালীজনীয়ে মেগী কণী দি মেগী বনাই দিলে সেয়া খালে তাৰপিছত আকৌ মেগি গাখীৰ দি বনাই দিলে সেয়া খালে তুমি খোৱা নাই নো মেগি
অ ৰাতিপুৱা মেগি খাই দিলোঁ শুই থাকিলোঁ উঠাই নাই একদম চাহ একাপ
হয় নেকি এ মেগী মেগী খাই শুই থাকে নে বাৰু দিনতটো ঘৰত কাম কৰি আহি কিমান ভোক লাগে এতিয়া মেগী খাই পেট ভৰে নে
পেত নভৰিলেও হ
নালাগে। আমাৰ সে ভাগিনটো অহাৰ কাৰণে আমাৰ সে মেগি চেগি বনাই দিনটো সেয়া কামতে ব্স্ত হৈ গলো আকৌ লেট্ৰিন এটা বনাই আছো লেট্ৰিন টো সেয়া হ'ল তাৰ পিছত আৰু বোলো আবেলি সময়ত। সেই যি আদে আখিন ৰাখিব আৰু এতিয়া সেই আবেলি সময়তেনো বৰষুণ পৰি লাগেনে? সেইেই বৰষুণ পাৰ কাৰণে এতিয়া বহুত দিগদাৰ হ'ল এতিয়া। কাম খিনি আধৰুৱা হৈ ৰ'ল। এতিয়া মানে আকৌ খালি ৰাতিপুৱা শুৰিম বুলিুলিয় কৈছে এতিয়া কি কৰে আৰু এতিয়া নাজানো আৰু
অ' বাৰ জ্বৰ ভাল হৈছে নে নাই?
উম নাই বনোৱা মোৰ তাত পইচাই নাই চাৰিশ টকা এটা আছিল। আহ চাৰিশ টকা এটা আছিল তিনিশ টকা দি দিলো বেজি লবি বুলি। তাৰপিছত পইচা নাই।
মই ফোন মাৰিছিলো ফোনটো ৰিচিভে নহ'ল। সেইটো সুধিবৰ কাৰণে এতিয়া এবাৰ ফোন ৰিচিভ কৰিছিল সস্তীয়া বড়ি এটা দি থৈ গৈছিল খালোঁ‌ আৰু আনি পেলাই খাইছো বুলি। কৈছে এতিয়া। এতিয়া নাজানো আৰু কি কৰিছে কি নাই।
গৈয়ে আছিলা গৈ গৈ পেলাই গৈছিলোঁ‌। খালি
অ' বড়িটো আকৌ কিমান দিনতে আ হাকিম বড়িটো কিমান দিনলে আনা দেট
নাই বেছি দিন হোৱা নাই নাই বেলেগ।
অ' চাবা আকৌ এ খাই লৈ চাৰ হে হব এ ডে‌ট যোৱা বড়ি খালে। তেতিয়া আকৌ হেৰি হ'ব আকৌ বেলেগ ৰূপ হৈ যাবগৈ। বেমাৰ হৈ যাব।
হেইত হেৰি অ' টেবলেট খাই মানুহ মাৰিবি।
হেৰি যোৱটো মাহত যে খজুৱতি হৈছিল সে ভাল হল জানো? এলাৰ্জি হৈছিল যে ভাল হল জানো? এই কেঁচা হালধি অ' কেঁচা হালধি যে। পিনে পোৱা জানো আমাৰ ইয়াত।
আৰু
হেৰি কৰে মোৰা। পাতাত ঠেটেলি লৈ তেতিয়া ৰস ওলাই সেই গাত সা সানি লয় গাত সানি ললে বোলে ভাল হয় আকৌ নিম নিম পাত নিম পাত গৰম পানী কৰি উম ধুলে গৰম পানী কৰি গাত টো ধুই দিলে বোলে ভাল হৈ যায়। এতিয়া আজি মানুহ এজনীক সুধিছিলো, কৈছে এতিয়া সেইপিনে পোৱা জানো?
পোৱা যায়। উম্ পোৱা যায়।
যদি আনি হেৰি কৰিবাচোন গা ধুবাচোন গৰম পানী কৰি পেলাই তেতিয়া মানে গৰম পানী কৰি লৈ তেতিয়া গাটো ধুই দিবা তেতিয়া মানে গা খজতি টো ভাল আগত দেউতাৰো চাবন আনি ল'বা দেতল‌ চাবুন দি গা
অ বে ন
হালধি পোৱা যায় জানো হালধি
অ পোৱা যায়
অ হালধিও আনি পেলাই হেৰি কৰি লবা ত সোণনি যে আছে সোণনিত খুন্দি সোণন খুন্দি তাত হেৰি কৰি ল'বা ৰসটো ওলাই লৈ গাত ঘহিবাচোন তেতিয়া ভাল হব
এতিয়া তাত যায় কি খাবা গৈ এতিয়া
তেতিয়া নিদিয়ে ৰাতিপুৱা জানু কি দিযে
এনে আও অইন দিনা অইনদিনা কি দিয়ে
অ পলিঅ গ
উম
ভালে আও ইমান ভাল
আম তেনেকে নহলে ভাল নালাগে যদি হৈছে বা ঘৰ পৰা টিভিন লৈ যাবা
টিফিন বনাব পাৰি বা নাই নাইট চিফট অত নাইট চিফট অত টাইমে চাও
হেৰিত নোোৱাৰোৱা ত ভৰাই থবা তাৰপিছত আকৌ পেচাব কৰিব আহিলে বা লেটিন কৰিব আহিছো বুলি কৈ খাই যাব পাৰিবা
উম
অ যিত আ খ ভিতৰতে বাহিৰত ওলোৱা চিষ্টেম নাই
হয় নেকি
অ কি কৰিবা
অহ কোৱাচোন
কি বনালে
এ পোৱা নাই তেতিয়া দালি বনালো তাৰপিছত পটল আলু ভাজি লো তাৰ পিছত মাংস অলপমান আছিল পিয়াজ দি এ ভুনা কৰিছো তাৰপিছত আকৌ পুলাঅ ভাত কেইটামান বনাইছো
খোলা
কি কয় যে বিৰিয়ানী নে কি কয় সে বুজিও নাপাম নাম চাম নাজানো এ ছোৱালীহঁতেহে জানে সেয়া নাম চাম খাবহে জানো নাম চাম নাজানো দে তোমালোক পোৱা নাই সেনেকে
উম উ
পুলাঅ বনাই হেৰি মাংস খিনিৰ লগত একেলগে দি পুলা কোলা বনাই যে সেনেকে খোৱা অ কিনিহে খোৱা নেকি ম কি মাংস দিয়ে বয়লা দিয়ে
আহ
অ' নে খাচী মাংস খোৱা নে নোখোৱা
নাখাওঁ
খাচী মাংস নোখোৱা নোখোৱা নেকি
নাখাওঁ
আমি খাওঁ কেতিয়াবা। পালেহে খাও নাপালে নাখাওঁ নোখোৱা বস্তু। নাই আৰু চব খাওঁ আৰু পাচলিচোন ন এতিয়া কি কি আনিচা বা একো কিনা নাই
নইট নাইট চিফটত পাই নে নাইৰাওলেণ্
অ ৰাতি ডিউটি থাকিলে ৰাতি ৰাতি দিউটি থাকিলে দিগদাৰ তা দিনটো টোপনি মাৰোতে যায়। এটা কিনিয় কিনি আ শুনিবা পাচলি নাখালে গাত কি শক্তি হ'ব তেতিয়া কেনেকে কাম কৰিবা আকৌ কাম নকৰিলে হ ওলাম এতিয়া এতিয়া কাম কৰিব গৈছাই যিহেতু কাম কৰিবই লাগিব সেই খোৱা বোৱাটো খোৱা বোৱাটো ঠিকে কৰিবা তেতিয়াহে হ কৰিব পাৰিবা খোৱা বোৱা নহ'লে তেতিয়া যদি ভাল খোৱা বোৱা নোহোৱা দিনা কাম কৰিব নোৱাৰি নহয় উঠিবই নোৱাৰিবাচোন
ভাগৰ ভাগৰ লাগে
আমাৰ আজি হেই আনি শুলে হ'লে চাৰিমাহ আনিছে পটল আনিছে তাৰপিছত আকৌ আলু আনিছে পকা আমটো খাই ইমান ভাল লাগে
আম খাইছোঁ অনায়ে আমিত অ অনায় এটা আমিত
অ অ আম খোৱা হে আম আম কেইটা খালেও শক্তি হব এতিয়া চব যদি শুকাণ বস্তুৱে খাই থকা তেতিয়া কেনেকে শক্তি হব এ এয়া ফল বস্তুও খাব লাগে।
উম
ফল বস্তু নাখালে হ'ব জানো এতিয়া গাত শক্তি আহিলেহে কাম কৰিব পাৰিবা কাম নকৰিলে খাবা ক' পৰা হ'ব দিয়া এতিয়া পিছত কথা পাতিম এতিয়া মই বেলেগ এটা কাম আছে কৰি লওঁ
উম উম দিয়া অঁ